হেল্ল'
অ কোৱা ব লাগিছে লাগিছে আকৌ আকৌ লাগি গলো বোলো
প্ৰথমতটো ডিচকানেক্ট বিজি বিজি দেখা আছিলে কিবা
মোৰ মোৰটোতো একো শুনি মোৰ একো শুনিয়ে পোৱা নাছিলো এবাৰ
মাজে মাজে শুনি নাপায়হে আচলতে এটা তোমাৰ পিছত মানে শুৰা নোপোৱাকে শুৱে যে
কি কৈ আছিলো?
অ তুমি শুনিছা হেল্ল অ মোক কৈছো ৰবা মই কৈছিলো তেতিয়া যে মই মানুহজনী অলৰেডি তেতিয়া চিঞৰি চিঞৰি অকমান কৈছো হা কি মোৰতো সিফালে চাফাকেশচন লাগে চাফাকেচন লাগে মই এনেকে ভাল নাপাওঁ মই মোৰ জোগা খিনিতে থিকেই আছো আৰু মই এটা কৈছোটো চাগে তু মনত যে মই মোৰ ইয়াতে জ্বৰ আছে সেইকাৰণে মই ইয়াতে থাকিম হ মই এইটো কৈছিলো নে
কি আছে।
মোৰ মোৰ মই যোনটোত চেকচনত বহো তাত এটা ডৰ আছে মই কৈছো ন মোৰ নিজৰ পাৰ্চনেল ডৰ আছে তাতে অকমান পিছত দেপচিশা বাও কি কৈছে ইয়াতে দৰ চ
ইয়াতে কি?
তাই যোনখিনি তোমালোকৰ চাইডত বহি কেনে কৈছে ইয়াতো দৰ আছে বাৰু মোৰ চিন্তা নাই বোলে।
ধেত তেৰি।
মোক মোক শুনাই শুনাই কৈছে সেইটো
ইচ ৰাম। কিয় এনেকুৱা ইমান বাচ্ছা তাইপ হ'লে নহ'ব ন তাই এতিয়া চল্লিশ বছৰ হল মানুজনীৰ মানে হয় বাৰু এটা টাইমত মানুহবিলাক বচাই কৰে কিন্তু এইবিলাক বস্তুৰ ওপৰত এতিয়া বাচাই কৰা সময় নাই আৰু আমি হোৱা হলেও নকৰিলো হেতেন মানে
কিন তুদে ইশিনী টাইমত চুক নকৰে এনেই আইঐ তুৱাঙমাৰ মানে মিছ আডাৰেডিং কৰা বস্তুবোৰ
অ সেইটোৱে বহুত কম্প্লিকেটেড আচলতে মানুহজনী মানে মই সেইটো কাৰণে ভাবিছো মানুহ বিলাক তাই লগত কাজিয়া কি কাৰণে লাগে মানে মানে কম্প্লিকেটেড হেতটো কাৰণে এ তাইক কোৱা কথাতটো আমি ধৰিব নোৱাৰো ন মানে তাই চাগে কাবাৰ কাবাৰ লগত লাগি মেলি আহে। তেনেকুৱা মই ভাবিছো যিমান যোনে পালো। ভাবি পেলাই লাগিছিল যেবাৰ মোক তায়েই
ওমন মইও এইটো ভাবিছিলো মানে কেনেকুৱা উম কোৱা
মানে কি হয় জানা দুজনী মানুহৰ চবৰ লগতে প্ৰব্লেম সেই মানুহজনীয়ে প্ৰব্লেম হয় আচলতে সঁচাকে সেইটো কথা সঁচা মানে
সেইটো সেইটো হয় কাৰণ এটা বস্তু জানা মানুহজনী ন নিজে নিজে উকচাই লয় নিজকে আমি আমি প্ৰৱক কৰিব নালাগে আমি মানুহজনীক একো কথাৰ কাৰণে প্ৰভোৱ কৰিব নালাগে মানুহজনীক নিজে অলৰেডি নিজকে প্ৰভোৱ কৰি ল'ব ভাবি ভাবি তাৰ পাছত সেইটো কথাত লাগি যাব আমি যোৱাই নাই ইফালে আমি কেতিয়ানো শুনিলো। মানুহ মানুহজনে কেতিয়াবা ভাবে ইহঁতে আঞ্জলি আৰু সঞ্জয় চাৰে সিহঁতক টণ্ট মাৰি আছে মানুহজনীক টন্ট মাৰি আছে কিবা কথা, সিহঁতে কেতিয়াও টন্ট জানা
গুটি, নিজৰ হেৰিতোৱে বিজি থাকে সিহঁতি সেইবিলাক কথা না
একচেলি একচেলি সিহঁতৰ- এইখিনি এইখিনি মানে নাই যে সিহঁতে বেলেগৰ তেনেকে কথা পাতি থাকিব। এক্সুৱালি সিহঁতি তন না মানে- মাৰিলেও মই এইৰ কথা শুনা পোৱা নাই কেতিয়াবা বুজি পাই ন বস্তুতো কি হিচাপত কেনেকে কয়
উম উম উম তাই এনেকৈ ভাবে যে অকল মানে চিজ ইজ দা টাৰ্গেট মানে
অঁ এই সিদিনাখন যে ছাৰে যে কিবা কলে যে এয়াই হামডুম কৈ আছে। নাই সেইটো এটা পাৰফেক্ট এক্জাম্পল নহয় জানো, এই-
উম হুম সচাকে এতিয়াও তাই নিজকে গাত- পাতিলৰ বহুত তাঁত পাতিলোৱা বস্তুবিলাক মানে-
বহু বহুত বেছিয়ে হা আমি গোটেই কেইটাই চালো। আমি গোটেই কেইটাই চালো ন ছাৰে আহি কেনে কৈছে। তুমকো তাক দাদাক চাই কেনে এনেকে গলে কি হম তুমকু- এয়াই কিও শিখা নাই আমি গোটেই কেইটাই শিকিছো ছাৰে তাক চাই কিনে হাঁহি আছে ন।
চাই পিনে, মই দেখিছো আনকি মই-
অ তাক চাই কেনে হেৰি আছে মানুহজনী নেদেখাকে- নিজকে ভাবি ললে যে মানুহজনে তাক থ‌ই গল আৰু মানুহজনী খং উঠি গ'ল। আমি গোতে কেইটাই বুজাই থাকিলো মানুহ ছাৰে তোমাক একো কোৱা নাই ইয়াৰ বিষয়ে। কাৰনে কৈছে নাই নাই মই জানো মোকে কৈছে ভাই।
তাই মানে সেইটোৱে বুজি পাইছে তাই বুজিব বিচাৰে, বুজি পাইছা।
মানে মানুহজনীৰ মাইণ্ড ছেট টো মানুহ- মাইণ্ড ছেটটো কেনেকুৱা হৈ গৈছে জানা নিজকে চব কথাতে ভিক্টিম টো বুলি। ভাবিব ধৰিছে মানুহজনীয়ে-
তাই চিটুৱেচন মানে চিটুৱেচন বিলাকে তেনেকুৱা হল, সেইটো কাৰণে মানে- চব বস্তুে নিজে ভিটিমাইজ কৰে উম গম পাইছা।
চব বস্তুতে মানে নিজৰ লগত কিবা ভুল হৈ আছে নেকি সেইটো ভাবিব ধৰে মানুহজনীয়ে।
সেইটোৱে- এতিয়া মুদতটো এটা মানুহৰ বেয়া হৈ থাকিলে চবৰে বেয়া হৈ যায় ন এতিয়া কালিয়ে ছোৱা কালি মোৰ নিজৰে মুদ- ছিলে মৰ্নিং টাইমটো- চবেই ভাবি আছে ন কি হ'ল এজনী ভাগৰ বা কিবা হল তো মোৰ নিজৰ- ৰিয়েলাইজ হৈছে যে এনেকে থাকিলে গোটেই দিনটো থাকিলে মোৰ নিজৰও বেয়া লাগিব- সিহঁতেও বেয়া লাগিব একে ইমান টাইম থাকিলে পিছত মোৰ নিজে নিজে বস্তুটো কথা পতা লগা লগে বস্তু- ঠিক হৈ গল ন তোমালোকে আহি মেলি শুধিলা পিছত ভালকে কথা পা- লো মই কথা খিনি উলিয়াই দিলো তাৰপিছতো মোৰ নৰ্মেলি ঠিক হৈ গ'ল ন। সেই বস্তুটো ৰাখি থৈ দিলে লাভ নাই ন আচলতে- সেইটো তাই নকৰে এতিয়া মোক- অ দাদাই কয় ন যে মানে আমি দুজনী কেৰেক্টাৰষ্ট বিলাক একে হয় বুলি। কিন্তু নহয় মই তাই নিচিনা নহয়ে, হয় খং চঙৰ ক্ষেত্ৰত হয়।
উম-
কিন্তু ইমান নহয় এইটো এইটো টাইপৰ নহয় মানে-
তোমাৰ তোমালোকৰ ক্ষেত্ৰত এটা বস্তু কি ছিম তোমালোক- মানে এই এগ্ৰচনটো কাইণ্ড অফ ছেম ঠিক আছে। কিন্তু সেইটোতো ই ইমান ছেম নহয় যে তুমি ডাইৰেক্টলি প্ৰভুক হৈ কেনে কাৰোবাক। থাকিব যাবা তুমি তথাপিও ৰখি থাকিবা। তুমি তথাপিও ৰখি থাকিবা বস্তুতটো পুৰা তোমাৰ মাথাত লাগিব লাগিব তোমাৰ। টো চাইডে লাগিছে সেইটোও তুমি চাবা।
সেইটোৱে সেইটোৱে এতিয়া তাই মোৰ লগত- মানে ক্লাছ হলে এখন বেয়া ক্লাছ হ'ব পাৰে, গম পাইছো। দুজনী গৈছে মই সেইটো ক্ষেত্ৰত-
অক্সুৱেলি
অ সেইটো কাৰণে তাইও মোৰ লগত নালাগে, মইও তাইৰ লগত নালাগো চাগে।
এই কিন- এনেকুৱাই এক একচুৱেলি তেনেকা হ'ব পাৰে। কাৰণ তোমালোকৰ দুটাৰ সেই সেনেকে লাগিব পাৰে মোক
হা, মুখত আজি তাই যিমান পাৰে উম। আজি তাই মোক যিমান বাৰ কৈ আছে মই সিমান বাৰে না না না এনে নায় কৈ থাকিল তো মানে এ নোৱাৰি। লেগেৰে বাৰ লাষ্টত, মোক বাৰে প্রতি কৈছে তুমি - তালে যোৱা যোৱা, মই কৈছো নাযাও ন-
উম।
যাম মানে ঠিক আছে মোৰ ভাল লাগিব তোমালোকৰ লগত থাকি মই কিয় আহিম, সেইবুলি মোৰ নিজৰ ঠান্দা লগাই পেলাই ভাল লগাবলৈ বহি থাকিমগে নেকি তাত গৈ পেলাই।
অ এটা এটা জেগাত তুমি অলৰেডি বহি আছা ভালকে।
উম অ এতিয়া চোৱা তোমাক মোৰ আমনি এতিয়ালৈকে মই মাজে মাজে পেলাই বহি পেলাই আকৌ গুচিয়ে আহো ন।
উম সেইটো মতলবতো এনেকুৱা যে তোমাৰ ঠাণ্ডাই নালাগে সেইখিনি বহি কেনে এনেকুৱাতো নহয়।
মই সেইকাৰণে সেইটোও মই ক্লাৰিফ্ৰাই কৰিছিলো যে মোৰ ঠাণ্ডা মই যেতিয়া বহিবলৈ যাও তেতিয়া মই এ চি টো অফ কৰি থও। তাই সেইটো নামানে নাই তুমি অন কৰি থোৱা বোলে। কি আছিলে মেন নাই তেতিয়াও এ চি টো অনে হৈ থাকে বোলে।
সেইটোতো অভাৰ থিংক কৰিব মানুহজনীয়ে
উম উম। তাই মানে এনেকুৱা কৰিছে মানে, তোমালোক গোটেই কেইটা যা, তাৰপিছত মই তহঁতৰ লগত বেয়া হ'ম পাছত আৰু নাহু আৰু তহঁতৰ ওচৰলে এনেকুৱা টাইপ মানে। ৱহ তো হম, এইটো হব নিদিওঁ ন।
এ এতিয়া আমি এনেকুৱা মানুহ হয় মই মা- তোমালোকৰতো লাগিলে একদম বেয়াকে লাগি যাব মই মানুহজনী কথ- কথাখিনি শুনি কেনে মই এখন কানেদি শুনি এখন কানেদি ওৰাই দিম। পহ পলকিটাই এভইড কৰি দিয়ে। পলকিট দাই এভইডে কৰি দিয়ে, যা মই নুহুনুৱে
অ অথনি তিনিবাৰ চাৰিবাৰ কে তাকে কৈ আছে যে এইক মই কৈ আছ ও এইক যাবলে কওক। সিও কৈছে অ আহ। অ যদি আহিব লাগে মই চব থিক কৰি দিম বোলে এনেকে কৈ দিলে, আৰু মাথা বেয়া হৈছেগে।
আহনা সেনেকে ক'ব ন।
অ সেইটোৱেটো। সিও ইমান হেৰি লাগি নাথাকে। এনেকুৱা দেখাই আছে যে কোনো কেয়াৰ কৰা নাই আমি দুইতাই দেখাই আছো, কিন্তু পিছত চবেই গম পাই হেনো চবেই তিনিটাই নটিচ কৰিছো আমি তাই কি কৰি আছে মানে। লাষ্টত মানে তাই লাগিব নোৱাৰিলে ন আচলতে বস্তুটো গম পাইছ নাই, আমি কোনো উলিয়াই নকৰিলো ন। তাইৰ খং উঠি গ'ল মানে, সেইকাৰণে তাই নমতাকে গুচি গ'ল ফুৰ ফুৰাই।
কি কৰিম এতিয়া কোৱা? মানুহজনীয়ে নিজে ভাবি নিজে গুচি গ'ল সেইখনত আমি কি কৰিম এতিয়া?
ভাবিলোঁ নিজে নিজে গুচি গল, সেনেকাতো নহয় ন। এতিয়া যদি কিবা কবলৈ আহে ইমান চেলফিছ হ'ব নালাগে বেয়া কথা সেইটো। পিছত এ সেইবিলাকে প্ৰব্লেম কৰিব ন ইমান ডাঙৰ ইমান মেচুৰত মানুহ এজনে যদি এনেকুৱা হয় আৰু সেইটো মানে হেৰি নহয় ন, ভাল নালাগে।
অবিএছলি অবিএছ
মোৰ মতে লগা নাই যে তাই এইটো কেনচেল কৰিব।
মানে চানছেচ ফিফটি ফিফটি চানসেছ আছে যদি মানে কালিলৈকে যদি আমি গম পাও মানুহজনীৰ মাথাতো আৰু কেৰেক হৈ আছে, তেন্তে অকমান মানে চিটুৱেচন টো চেঞ্জ হবও পাৰে।
পাৰে অ, এনে বস্তু
নহ'লে টো হোম হোম বাত নহ'লে নিজেই ঠিক ঠাক কৰি কিনে যাব সেইটো কথা নাই বাৰু মানে ঠিক হৈ যাব সেইট টোও জানো বাত এতিয়া যে ভেমটো দেখালে সেইটো কি হ'ব।
উম হোম সেইটো সেইটো কিমান দিন চলে আৰু কাইলৈ পৰা ঠিক কৰিব লাগিব অলপমান হাঁহি মাতি কথা চথা পাতিব লাগিব। আহিব লাগিব তেতিয়াহে হ'ব। বেছি বাতৰি দিলে আৰু অ'ভাৰ একটিং কৰিব।
আমিতো ভালকে কথা পাতি আছিলোঁ।
উম। মানে আমি নিকট যে আমি একো নাজানো আমি বেছি পাতা নিদিলে মানে তাই আমাক কঠিন পৰিমাণে হেৰী কৰিব এতিয়া আমি একো গ্ৰুপত একো ট্ৰিপৰ একো নিদিবা। নিদিবা। মই নিদিওঁ। তেতিয়া হ'লে টিগাৰ হৈ যাব মনত পৰি যাব যে আকৌ।
উম এইটো কেনচেল কৰিব পাৰোঁ।
অহ। এনে খংটো দেখাব ক'বাতটো দেখাব লাগিব মানে মোৰ সেইটো চিটুৱেচন হয় মানে মও জানো যে মই মানে কিবা এটা বস্তু যদি খং উঠে ন মই সেই বস্তুটো কেনচেল কৰি দিওঁ মানে।
উম সেইটোতো ময়ো কৰোঁ মানে কেনেকুৱা এই ইনটউি টাইমত একদম বেয়াকে কৈ দিম এইটো মই।
কৈ দিম অ সেইটো কাৰণে মানে মই সেই বস্তুটো উলিয়াবই বিচৰা নাই এতিয়া নোলিৱাও আৰু মানে যেতিয়ালৈকে ঠিক নহয়, আগত ঠিক হ'ব লাগিব মানুহজনী। কলগীত যাম মতলপ নাই কাৰণ সেইটো সে ক'লেই ন সি আহিছোঁ মই পইছা কামাবলে আহিছোঁ ঘৰলে কৈছে যাম ইয়াততো ফেমেলি বনাব অহা নাই ন।
অবিয়েচলি মোৰোটো সেইটোৱে তোমাৰোটো সেইটোৱে। ক'ত লাগি থাকিবা কাৰ লগত লাগি থাকিবা তুমি মজাকে আছা কাৰু কথাত ধ্যান নিদিয়াকে নিজৰ কামখিনিত
উম। উম সেইটোৱে টো মই সেইটো ভাবিছোঁ কি বা কৰে এতিয়া তেওঁ হে জানিব। কিবা কাৰণত যদি নাযাওঁ বুলি কয় কিবা এটা বাহানা দিয়ে তেতিয়া আমি কিবা কম কিন্তু, তেতিয়া নহ'ব। তব টো ৱ নাহি হগা।
তেতিয়া কিবা কম কি এনেকুৱা ঠৰে হয় সৰু সৰু কথাত লাগি কিনে প্লেনে কেনচেল কৰি দিবা আমাৰ। তেওঁ তেনেকে কিবা কৈছে ইমান ইমপ্ৰেষ্ট কৰিছোঁ আমি ইমোচনচ বোৰ আমাৰ।
অ কৈ দিম মই গাত লগাকে কৈ দিম আমি কৈ দিম সিটোত সেইটোত আৰু মই সৰু ডাঙৰ পাতিবলৈ নাই। ইমান যদি তাই ডাঙৰ মানুহজনী হৈ সৰু নিচিনা কৰিব পাৰে আমিও কৰিব পাৰিম। সেইটো সেইটোতো আমি ৰেডিয়ে আছোঁ মই, তাৰ পিছত বেয়া হ'লেও কথা নাই আৰু উপায় নাই সেইটো তাই ভুল আৱ।
তাই নিজে চিটুৱেচনটো বেয়া কৰি ল'লে আৰু তাই কিবা এটা কথা আজি কৈছি ছিলে। উম হ'ব দে কিমান দিননো ছোৱালী বিলাক থাকিব এনেও বেছি দিন নাই। এনে এনেকে বুলি ক'লে। মই ভাবিছোঁ তাই মানুহজনীয়ে যেতিয়া মানে তাই খং উঠে তেতিয়া তাই মানে এৰো এৰো ভাবি থাকে মানে। ইয়াৰ পা।
কি হয় এটা এতিয়া এতিয়া মোৰো থট আগতে এনেকুৱা আছিলে হা কি ক কাৰো কথা চথা নুশুনো মই কাৰো কিবা হয় তাতো বহুত। মই এতিয়া আৰু মই হৈছে আৰু মই নুশুনো বেলেগৰ কথা মই তেনেকুৱা চিটুৱেচনে আহিব নিদিওঁ বচ।
এ, সেইটোৱে ন তাই কিয় মানে নিজকে মানে হেৰী কৰি থাকে নাপায় এনেকে নিজকে মাথাটো কেলে বেয়া কৰি লৈ নো, কাম নাই নেকি।
আচ্ছা
যিকেইদিন আছো ভালকে থাক ইমান সৰু সৰু বস্তু মাথা চিৰি লগাই বোলে কি লাভ আছে। এইটো যেতিয়া অফিচ পলিটক্স পলিটিক্স নায়েই তেতিয়াহলে এনেই এনেই কৰি কিবা এ চি লগত তোক অফিচ পলিটিক্স কৰে নে কিবা।
তাই লিটেৰলি ওৱান চাইডেত পলিটিক্স কৰি
অ তাকেতো কালি বাৰু ঠিক আছে তাই খং উঠিলে অফ কৰি দিলে। আজি চাৰ সি বাৰু তাৰো গাত লাগিলে সেইকাৰণে সি গৈ পেলাই কৈ দিলেগে।
নহয় এ একচোৱেলি কালি খালি এটা ভুল তাই কি হৈছে জানা তাই ভালকে কোৱা নাই বিশেষ তোমাৰতো ভাল নাছিল তুমিও শুনিছা চাগে বিহেভিয়াৰ